তুৰ ভাল নে?
ভালেই বাৰু। তোমাৰ-
মোৰো ভালেই দিয়া। বাকী' কি খোৱা লোৱা কৰিলে নে নাই?
নাই নাই অলপ লেট হ'ব ইমান জল্দি নহয়।
অহ', এই একেই দিয়া বাৰু এটামান বাজি যায়। ত' বন্ধু আজি তোমাৰ লগত- অলপ আলোচনা কৰো শিক্ষাৰ ওপৰত।
অঁহ', - শিক্ষাতো মেইন বস্তুৱে হৈছে শিক্ষা আজিৰ দিনত। কোৱা?
শিক্ষা মানে কি শিক্ষা হৈছে মানুহৰ, মানুহৰ বাবে- মানে তৃতীয় চকু বুলি ক'ব পাৰি। কিয়নো আজিকালি যদিও মানুহে পঢ়া শুনা যদিও নাথাকে- মানে ধৰা মানুহৰ হাত, ভৰি, চকু, নাক, কাণ, মুখ চব আছে। কিন্তু পঢ়া শুনা নাথাকে। বৰ্তমান যুগত তেওঁ চকুত থাকিও অন্ধ। কিয়নো কিয়নো তেওঁৰ আগত যদি আমি কিবা এটা লিখি দিওঁ কিবা এখন কাগজত কিবা লিখি দিলেও সেয়া- এটা ঠাইৰ নাম লিখি দিলোঁ বা ফোন নম্বৰ এটা লিখি দিলোঁ, ইহঁতে গমও নেপায়। এতে গমে নাপায়, ইয়াতে- কি লিখা আছে। অৰ্থাৎ তেওঁৰ চকুত থকা স্বত্বেও তেওঁ অন্ধ। হয় নে নহয়?
হয় বাৰু।
শিক্ষা হৈছে আমাৰ জীৱনৰ- মূল চাবি-কাঠি বৰ্তমান সময়ত।
শিক্ষা নহ'লেতো একোৱেই নহ'ব।
নহ'ব।
সমাজ আগুৱাই যাবলৈ হ'লে ফাৰ্ষ্টত হৈছে শিক্ষা। বহুত মানুহে ভাবে- শিক্ষা হ'লেহে শিক্ষা কৰে চাকৰিৰ কাৰণে, চাকৰিৰ কাৰণে শিক্ষা নহয়।
নহয়-নহয়।
সমাজৰ লগত মিলাবলৈ, পৰিস্থিতিৰ লগত মিলাবলৈ। আৰু জানিবলৈ, জ্ঞান অৰ্জন কৰিবলৈ শিক্ষাটো লাগিবই না।
হয় হয়। আৰু শিক্ষা মানে আমাৰ কি হয়, শিক্ষাৰ কিছুমান অৰ্থও আছে, শিক্ষা কেৱল আমি আ কিতাপৰ পৰা‌ নাপাওঁ আমি ঘৰুৱা ভাৱেও কিছুমান শিক্ষা ল'ব লাগে। ঘৰুৱা মানে কি? ঘৰত যিবিলাক আমাৰ আচাৰ-আচৰণ, হয় ব্যৱহাৰ পাতি কাৰ লগত‌ কেনেকৈ আমি কথা পাতিব লাগে সেইটো এটা মানে কি ঘৰুৱা শিক্ষা সেইটো আমাৰ গুৰুত্বপূৰ্ণ হয়, হয় নে? হেল্ল' বন্ধু শুনিছানে? হয়। বৰ্তমান সময়ত শিক্ষা আমাৰ খুবেই প্ৰয়োজন কাৰণ শিক্ষা নহ'লে সমাজত বহুত বেছি কুসংস্কাৰ আৰু অন্ধবিশ্বাস এইবিলাকো দেখা পোৱা যায়।
শিক্ষা নহলেতো নহবই একো, শিক্ষাই মেইন। যেনেকে কলেজৰ শিক্ষ ক্ষা। কলেজত যদি নাযায় সি কেনেকে গম পাব‌ কলেজত কি হৈছে কি হোৱা নাই?
হয় হয়।
আৰু কলেজত যিবিল, এ আমাৰ এ শিক্ষক শিক শিক্ষয়িত্ৰীবোৰে যিবিলাক আমাক আ' জ্ঞান দিয়ে, এইবিলাক জ্ঞান যদি আমি গমেই নাপাওঁ আৰু তাৰ বিষয়ে যদি নাজানোৱেই, তাত কেনেকুৱা পৰিবেশ, কেনেকে উঠা-বহা কৰিব লাগে? কেনেকে ডাঙৰ মানুহৰ লগত কথা পাত তিব লাগে। এইবিলাক আমি লাহে লাহে, একদিনতো শিকিব নোৱাৰোঁ। লাহে - লাহে লা
লাহে লাহে আমি শিকিব পাৰিম হয় হয়। আৰু বন্ধু এজন মানে কি এ এখন দেশ যদি উন্নতি হ'ব লাগে ধৰা আমাৰ ভাৰতখনে, আমাৰ ভাৰত এখন বিশাল দেশ। আমাৰ ভাৰতবৰ্ষখন যদি আমি উন্নত দেশ বনাব লাগে আমি ইহঁতে আগুৱাই ল'ব লাগে। তেতিয়াহলে আমি কি কৰিব লাগিব? আমি শিক্ষাৰ ওপৰত যথেষ্ট মানে কি? গুৰুত্ব দিব লাগিব। আমি শিক্ষাই হৈছে মানে কি বৰ্তমান শিক্ষা মানে কি কৰে? দেশ এখনক অ' উন্নতি কৰ‌, কৰাত‌ সহায় কৰে। শিক -শিক্ষিত লোকে মানে ধৰক তোমাৰ বিজ্ঞান হওক হ, প্ৰযুক্তিবিদ্যা হওক বা কৃষি তাৰপিছত এই যে হস্পিতালত চিকিৎসা কৰাই সেইটো তাৰপিছত উদ্যোগ- উদ্যোগ মানে তোমাৰ ধৰা এই যে মেচিন বনোৱা বা চলোৱা তাৰ পিছত ইণ্ডাষ্ট্ৰি বুলি কয়। ত এইবিলাকো আমি চলাবলৈ বা আমি কেনেকে ইয়াক, আগলৈ নিব পাৰো। এইটো এইবিলাকো যদি আমি কৰিব যাওঁ তেতিয়া আমাক শিক্ষাই প্ৰয়োজন হয়, শিক্ষাৰ অবিহনে আমি আহ আগুৱাব নোৱাৰিম এইটো হ অতি সহজ নহয়। উহু।
শিক্ষা লাগিবই, শিক্ষা লাগিবই শিক শিক্ষা নহলে তুমি ঠিকেই কৈছা যেন সমাজ আগুৱাই নাযায়। আমাৰ, আমাৰ অসমটো আগুৱাই যাব লাগিব না, আমাৰ অসম কেনেকে আগুৱাব যেতিয়া শিক্ষা ছবেই, চব যুৱক-যুৱতীয়ে শিক্ষিত হ'ব।
হয়।
বাহিৰত যাব ইয়াত, ইয়াত তোমাৰ কিছুমানে চা চাকৰি কৰিব। বা বাহিৰত চাকৰি কৰিব বা বিজনেচ কৰিব, বা যিয়ে নকৰক। বা চৰকাৰে নতুন নিয়ম বনাইছে যদি সি শিক্ষা থাকে তেতিয়া পঢ়িব পাৰিব বুজিব পাৰিব। আৰু যদি সি শিক্ষিতই নহয় ত' নিজৰ অ অফি অ এটা অফিচৰ চৰকাৰী অফিচৰ এটা ফৰ্ম ফিলাপ কৰিবই নোৱা ৰিব সি পঢ়িবই নোৱাৰিব ভাল নে বেয়া তাত কি কৰিব লাগে, বা চৰকাৰে কি ছুমান অনুদান দি আছে সেইবিলাক কেনেকে পাব, কি কি ডকুমেণ্ট কে কেনেকে কি কি কাগজ লাগিব। কি কাগজ পত্ৰ লাগিব, কেনে কেনেকে ধৰি লোৱা
প্ৰমাণ পত্ৰবোৰ যদি তেওঁ দিব নোৱাৰে, বা শুদ্ধকৈ দিব নোৱাৰে, ক'বাত আজিকালি দেখা পাও কিছুমানৰ আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডৰ মিল নাথাকে, ভোটাৰ কাৰ্ডৰ লগত জন্ম তাৰিখ বা আধাৰ কাৰ্ডৰ লগত মিল নথাকে। ত এইবিলাক যদি নিজৰ নথি-পত্ৰ সমূহ যদি মানুহে সঠিককৈ ৰাখিব বিচাৰে, সেইটোৰ বাবেও মানুহে লিখা পঢ়াটো জানিব লাগিব।
শিক্ষাটো লাগিবই শিক্ষা মানে এনেকুৱা অক্সিজেন বুলি ক'ব পাৰা তুমি।
মানে শিক্ষা অবিহনে আজিকালি প্ৰায় ভাগে কাম ওচৰত।
যেন, যেনেকে মানুহ জীয়াই থাকিবলৈ অক্সিজেনৰ প্ৰয়োজন, সেনেকে মানুহ জীয়াই থাকিবলৈ শিক্ষাৰ প্ৰয়োজন।
হয়। বৰ্তমান যুগ হৈছে তোমাৰ কি হয় শিক্ষা আৰু দিন দিন গৈ আছে শিক্ষা বাঢ়ি গৈ আছে, যেনেকৈ আজিকালি আমাৰ এই যে আমাৰ নিট পৰীক্ষা যোনটো হয়। বা যি হয়, যি মেথচ বা যি এডভান্স এইবোৰ পৰীক্ষাও হয়। ত' এইবোৰে পৰীক্ষাৰ কাৰণে আজিকালি আমি দেখা পাওঁ বহুতো ছাত্ৰ-ছাত্ৰীয়ে মানে কি হয় আহ, এইবিলাকৰ বাবে পৰীক্ষাৰ বাবে মানে কি নিজকে তৈয়াৰ কৰি থাকে, কমেও একবছৰ আগৰ পৰা কৰি থাকে, তাৰ মানে কি বুজা যায়। ত' আমাৰ বহুত বেছি আগুৱাই গৈছে। যাৰ ফলত কি হৈছে, প্ৰতিযোগিতা বাঢ়িছে।
প্ৰতিযোগিতা বাঢ়ি আছে মানে জনসংখ্যা বাঢ় জনসংখ্যা বাঢ়িছে। আৰু ছেকেণ্ড কথা হৈছে, আ অভিভাৱকবোৰ পৰা আৰু নে নিজৰ ল'ৰা ছোৱালীক মানে শিক্ষিত কৰিব বিচাৰি আছে, চাক মানে কিবা এটা প্লেচত। নিয়ে আৰু তোমাক তাত অ' সফলতা অৰ্জন কৰিবলৈ বিচাৰি আছে সেইটো হিচাপত মানে শিক্ষা সেইকাৰণে ঘৰতে হওক, বা এক্সট্ৰা টিচাৰ এজন আনি মাতি টিচ টিউচন দিয়াই হওক।
হয় হয়।
কিছুমান প্ৰাইভেট স্কুলত দিয়াই হওক মানে কথা হৈছে তোমাৰ শিক্ষিত হ'ব লাগে আৰু আৰু জ্ঞান অৰ্জন কৰিব লাগে। আৰু সমাজত উঠা বহা কৰিব লাগে।
ভাবো আৰু এটা কথা বন্ধ। আমি অকল শিক্ষিত হলেই নহব আমি শিক্ষিত হোৱাৰ লগতে। আমি তাৰ ব্যৱহাৰো ভাল কৰিব জানিব লাগিব। এই যে ধৰা আমি কেতিয়াবা হস্পিতাললৈ বা বেংকত গলে। কিছুমান বেংকৰ কৰ্মচাৰী বা হস্পিতেলৰ কৰ্মচাৰীয়ে আমাৰ লগত দুব্যৱহাৰ কৰে। প্ৰত্যেকটো শিক্ষাতটো আছে ঠিককে কিন্তু এই যে ঘৰুৱা শিক্ষা যন্ত্ৰ। ব্যৱহাৰ পাতি তেওঁৰ সেইটো নাথাকে। ত তেওঁ মানে কি হয় অকল কিতাপৰ শিক্ষাখিনিহে গ্ৰহণ কৰিলে। সমাজৰ হকে যিটো আমাৰ। যিটো শিক্ষা গ্ৰহণ কৰিব লাগিছিল তেওঁ কিন্তু এইটো কৰাই নাই। ত সেইটো হলেও গুৰুত্ব দিব লাগিব অথাত আমি। শিক্ষা কেৱল কিতাপ পত্ৰৰ পৰা নহয় আমি কিছুমান মানুহৰ পৰাও ল'ব লাগিব। আমি মানুহৰ পৰাও শিকিব লাগিব। কিছুমান শিক্ষা আছে তোমাৰ ধাৰ্মিক শিক্ষাও আছে।
নাই সেইটোতো হয় কথা হৈছে সমাজৰ লগত শিক্ষাটো লাগিবই। সমাজৰ লগত উঠা বহা কৰিব লাগিব সমাজত যেতিয়া উ। উঠা বহা কৰা যায় নহয় তেতিয়া তাৰ পৰা বহুত শিকিব পৰা যায় এতিয়া তোমাৰ। কিতাপৰ শিক্ষা আৰু প্ৰেক্টিকেল সমাজৰ লগত। চলিত তাৰ পৰা শিকাটো বেলেগ যিটো তোমাৰ। প্ৰেক্টিকেল শিকা সমাজৰ লগত উঠা বহা কৰিব। নিজৰ পৰিয়ালৰ লগত বা নিজৰ তোমাৰ আলহী যিবিলাক এইবিলাক আছে। ৰিলেতিভ আছে সিহঁতৰ লগত তে সেইবিলাকে বহুত। কামত দিয়ে তে কামত দিয়ে মানে সেই। সেইবিলাকে জীৱনৰ বহুত খিনি শিকাই মানুহৰ বেয়া। দিন আহে বেয়া দিনতো বহুত খিনি শিকাই থৈ যায় ভাল দিনতো বহুত কিবা শিকাই থৈ যায়। এইবিলাক শিক্ষা নোহোৱাত। মানুহ আজিৰ দিনত মানে অন্ধ অন্ধ পৃথিৱীত থকা বুলি তুমি। কব পাৰা আৰু আৰু। ক'ব পাৰা ছেকেণ্ড কথা হৈছে মই এটা ভাবো যেন যোনে যিমান পাৰে।
অ
যিমান এ। ল'ৰা ছোৱালীক পঢ়াব লাগে বা যিবিলাক মানুহ অলপ। অ বয়স হৈ গৈছে সেইবিলাকক কমচে কম অলপ এল পি স্কুলৰ হওক।
হয় হয়। প্ৰাথমিক শিক্ষা যিটো প্ৰাথমিক শিক্ষা বুলি কয় সেইটো অলপ তেওঁলোকক দিব। দিব লাগে হয়, তুমি এইটো ভাল কথা কৈছা।
তে বৰ্তমান আমাৰ চৰকাৰখনও। শিক্ষা শিক্ষাৰ ওপৰত বহুত গুৰুত্ব দিছে তে সেইটোৱে চব বহুত বেছি গুৰুত্ব। দিছে সেইটো হিচাপত তোমাৰ আমাৰ। নৰ্মেল নাগৰিকেও ইয়াত অলপ সচেতন হ'ব লাগিব। তেতিযা সেই বস্তুটো এটা ৰোডত যাব নহলেতো আৰু নহ'ব। ৰাস্তাত যাবলৈ হলে চৰকাৰে দিছে সেইটো হিচাপত মানুহবোৰও সচেত। সচেতন হৈ উঠিব লাগিব চবকে কব লাগিব।
হয়।
আৰু এজনৰ পৰা আন এজনৰ তাত গ'লেহে বস্তুতটো মিচজ। হিচাপত গৈ থাকিব তেতিয়াহে
তেতিয়াহে কামত আহিব হয় আৰু এতিয়া বন্ধু কি হয় শিক্ষাই কি কৰে এজন মানুহক শিক্ষাই কি কৰে। হয়তো তেওঁক সৎ বনাব আত্মনিৰ্ভৰশীল বনাব। যোনটো আমি আজিকালি ইংৰাজীত কওঁ কমফৰ্টেবল বুলি কওঁ সেইটো আমি। আত্মনিৰ্ভৰ বুলি কওঁ কাৰণ আমি আত্মনিৰ্ভৰ হব লাগিব আমি শিক্ষাৰ দ্বাৰাহে আত্মনিৰ্ভৰ হব পাৰিম তাৰপিছত আৰু আমি এজন সফল নাগৰিক হিচাপেও আমি হ'ব পাৰিম যেতিয়া মানে আমাৰ আত্মনিৰ্ভৰ থাকিব আৰু আত্মনিৰ্ভৰ হব কৰ পৰা শিক্ষা শিক্ষাৰ পৰা সেয়ে আমি সকলোৱে কি কৰিব লাগে মানে কি শিক্ষা ল'ব লাগে শিক্ষাই মানে কি কৰে সমাজ আৰু দেশত উন্নতি কৰে হয়নে নহয় বন্ধু বিশেষকৈ আজিকালি গাঁও অঞ্চলৰ আহ বেছিকে উন্নতি দেখা পোৱা গৈছে কাৰণ কি শিক্ষা হোৱা তেওঁলোকৰ মাজত এইটো বহুত বেছিকে বিয়পি হৈছে
তুমি ঠিকেই কৈছা বাৰু বাকী আকৌ আমি কেতিয়াবা কথা পাতিম শিক্ষাৰ ও - ওপৰত তে আজি আজিলৈ ইমানতে ৰাখো আৰু ধন্যবাদ থাকিল তোমালৈ
অ ঠিক আছে ধন্যবাদ
হয়-